শুনিছানে অ কি কৰি আছা?
এই আছো ৰ'বা এনে চাহখালোঁ তুমি কি কৰিছা?
মইও চাহ তাহ খালো, বাকী কিহেৰে খালা চাহ? কিহেৰে খালা চাহ?
এ মই পিঠাৰে খালো ৰবা আজি। পিঠাৰে চাহ খালো কালি মানে মাৰ লগত গুড়া খুন্দিব গৈছিলো ঢেঁকীত। তাকে মানে আজি ৰাতিপুৱা চাহ একাপ মানে পিঠাৰে খালো আৰু।
মানে আমাৰ ঘৰত পিঠা মানে চলি থাকে বাৰু।
আ আচ্ছা ঠিকে তুমি মানে ঢেঁকিও খুন্দা মানে? শুনিছানে? শুনিছেনে?
ঢেঁক মানে ঢেঁকীতে আমি পিঠা পিঠাগুড়ৰি খুন্দো আৰু আজিকালিতো মানুহবোৰেতো মানে মিক্সি মতে মানে গুড়া খুন্দে ন ঢেঁকি চেকি তেনেকে নাযায়ে তাত আমি বাৰু এনেকে ঢেকতে খুন্দো বাৰু ঢেঁকীত খুন্দি কিনে ভাল লাগে ন তেনেকে আৰু।
হয় হয়। পিছে পিছে তুমি কি ভাবা আজিকালি তোমাৰ- তোমালোকে অকল বিহুতে বিহুত নহয় তোমালোকে চোন মানে এই বতৰত আমি পিঠা বনাবলৈ খুব কমেই দেখা পোৱা যায়। তোমালোকে যে এই বতৰতো- পিঠা বনাইছা মানে শুনি কিবা এটা ভাল লাগিছে যেন আহ মানে- এইবোৰ যেন তোমালোকে জীয়াই ৰাখিছা এই মানে কিবা এটা শুনি মোৰ খুবেই ভাল লাগিছে। খুবেই ভাল লাগিছে আৰু আজিকালি আহ সেনেকুৱা দেখা পোৱা নাযায় এতিয়া। বা বিহু বতৰতে বিহুৰ বিহুৰ বতৰতে পিঠা বনাই।
তোমালোকে পি তোমালোকে পিঠা বনাইছা নে? তুমি তুমি পিঠা তুমি পিঠা খাই ভাল পোৱা নে নাই পিছে?
উ মই পিঠা খাই ভাল পাওঁ কিন্তু আহ তুমি এনে কি পিঠা ভাল পোৱা নাৰিকল পিঠা
পিঠা নু আৰু কাৰ প্ৰিয় নাথকা ন পিঠা বাৰু সকলোৱে খাই ভালে পায় বাৰু আৰু আজ আজিকালিতো মানে মানুহবোৰেতো দোকানৰ পৰাই কিনি কিনি খাই মানে ঘৰত বনাবলৈ মানে নোখোজে কেনেক- অৰ্ডাৰ দি দিয়ে এনেকে তিল পিঠা হক নাৰিকল দিয়া- পিঠাই হওক মানে সেই ৰ এইবোৰতো দোকানৰ পৰাই আনে তুমি পিছে- তিল পিঠা খাই ভাল পোৱা নে নাৰিকল পিঠা খাই ভাল পোৱা?
মই নাৰিকল পিঠা ভাল পাওঁ নহয় নহয় মই- মই নাৰিকল আ পিঠা আৰু তুমি?
অ মই পিছে নাৰিকল দিয়া পিঠাটোয়ে খাই ভাল পাওঁ।
আচ্ছা আচ্ছা ময়ো ময়ো।
তুম তুমি কি ভাল পোৱা?
মই নাৰিকল ভাল পাওঁ নাৰিকল নাৰিকলৰ পিঠা।
অঁ আচ্ছা বাৰু।
অ আৰু তোমাৰ তুমি তুমি এনে-
আৰু আৰু বছৰেকত- ত' বছৰেকতো তিনিটাকে বিহুও পালন কৰা যায় ন আচলতে বিহুৰ দিন- কেইটা ভালে লাগে- কাতি বিহু হওক ব'হাগ বিহু হওক কাতি বিহু মাঘৰ বিহু ন গোটেই- মানে ভালে লাগে আৰু আচলতে ক'ব গ'লে- মা মানে মাঘৰ বিহুতটো মানে বেছি ভাল লাগে ক'ব গলে কাৰণ- মেজি জ্বলাই আৰু- পিঠা পনা বনোৱা যায় ন সেইকাৰণেতো গোটেই কেইটাই ভাল লাগে আচলতে ভাল লগা বো ক'ব গ'লে-
উম বুজিছো বুজিছো আৰু বৰ্তমান চোৱা- আ বৰ্তমান আজি-কালি এনেকুৱা হয় আ যে মইও বাৰু তোমাৰ নিচিনা মাঘ বিহুতো ভাল পাওঁ। কাৰণ মাঘ বিহুত আজি আমাৰ মেজি চেজি আমি একমাহ আগৰ পৰা নাৰা কাটিবলৈ যাওঁ। আহ তাৰপিছত- অ তোমাৰ নাৰা আদি কাটি তোমাৰ পিছদিনা তাৰ পিছত আমি আমি সিদিনা বেলেগ দিনা ৰাতিপুৱা নুঠিলো আমি ৰাতিপুৱাও উঠো তোমাৰ আমি আমি মা মাছ চাব যাওঁ। মাছৰ বজাৰ আৰু আৰু যোন-জন ব্যক্তিয়ে নেকি সকলোকে ডাঙৰ মাছ বজাৰৰ পৰা কিনিছে তে মানে সেইদিনা বিখ্যাত হৈ যায় আৰু ত সেনেকুৱা কথা। তাৰ পিছত অ কোৱাচোন তুমি? তুমি মানে কি ভাবা মাঘ বিহুৰ ওপৰত?
আৰু মানে মাঘৰ বিহুতটো মানে বেছি ভাল লাগে ক'ব গলে আৰু মাঘৰ বিহুতটো কেনেকুৱা হয়, আহ মানে পুহ আৰু মাঘৰ দুমাহি দিনাখন মানে মেজি জ্বলোৱা যায় ন তাৰে আগদিনা উৰুকা পালন কৰা হয়, তাৰ পিছদিনা মানে মেজি জ্বলোৱা হয় তাত মাঘৰ এক তাৰিখ সেনেকুৱাকে মানে, বয়োজেষ্ঠ্য বিলাকক ডাঙৰ বিলাকক ক্ষয় কৰিব যোৱা হয় মানে ভাল লাগে, আৰু আৰু সেই মানে গোটেই মাহটো মানে ঘৰত পিঠা বনালে মানে ভৰ্তি হৈ থাক ন সেইকেইদিন সেইকাৰণে মানে চাহ মানে খাবলৈ ইচ্ছা যাই থাকে এনেকুৱা হয় আলহী আহিলেও ভাল লাগে কাৰণ ঘৰতো মানে- নাস্তা পাতি থাকে ন সেইকাৰণে ভাল লাগে। আৰু আচলতে পিঠা পনাবোৰ বনাইও ভাল লাগে মানে খাই পোৱাতকে। নাৰিকলৰ লাডু হওক তিলৰ লাডু তেল পিঠা- আৰু এনেকে বনোৱা যায় ন ইমান বোৰ ভাল লাগে আৰু খাই কিনে।
হয় হয় তুমি এনে কি চাহ ভাল পোৱা গাখীৰ চাহ নে লাল চাহ? শুনিছা নে?
তুমি তুমি কি চাহ খাই ভাল পোৱা,?
মই বাৰু গাখীৰ চাহ ভাল পাওঁ। তুমি, তুমি? -
অ মই মই ক'ব গ'লে চাহ বাৰু ইমান মই ইমান চাহটো বাৰু ভাল নাপ পাওঁ তথাপিও খালে বাৰু মই লাল চাহটোৱে খাওঁ, এ ধৰি লও দিনটোত এবাৰ হাই যাওঁ আৰু, আৰু মানে লাল চাহটো খায়ে ভাল লাগে বাৰু,
হয় হয় বুজিছো বুজিছো, আৰু আজিকালি মানে কি হয় তোমাৰ ধৰা, অ ত আজিকালি মানে কি হৈছে এনে, কোৱা হৈ গৈছে তোমাৰ আগৰ নিচিনা বিহু নাই ধৰা বিহু বুলি ক'লে এতিয়া উকা উকা হৈ গৈছে চাৰিওফালে, তোমাৰ আগতে যেনেকুৱা তোমাৰ ধৰা বিহু বুলি ক'লে আমাৰ জুবিন দা আছিল, আজিকালি তোমাৰ জুবিন দা নাই আহ, তোমাৰ ৰঙালী বিহুত তোমাৰ এতিয়া ৰঙালী বিহু যেন উকা উকা হৈ গৈছে সকলো ত, তোমাৰ কি কৰিবা আৰু উপায় নাই। তোমাৰ কি কৰিবা তাৰে মাজতে আমি বিহুতো- বিহুতো জীয়াই ৰাখিব পাৰিব কোৱাচোন?
আৰু মানে এনেকুৱা হৈছে বহা, বহাগ বিহুটো আচলতে আনন্দৰ উৎসৱ হয় ন' সেইটো মানে ফাংচন -চন এইবোৰ পাতে এইবাৰতো আৰু জুবিন দা নায়ে সেইকাৰণে মানে -মানে আধৰুৱা হৈ গৈছে আৰু এনেকুৱা লাগিছে মানে কেনেকুৱা জুবিন দাৰ গানেৰেই যেন মানে বিহু খন চাই ভাল লাগে এতিয়া তেৱে নাই সেইকাৰণে মানে আৰু ভাল নালাগে আৰু মানে তেনেকুৱা হৈছে এইবাৰ মা এইবাৰ যেন মানে বিহু সেৰেঙা আৰু তেনেকুৱা হৈছে। আৰু-আৰু মানে এনেকুৱা হৈছে বিহুত নাচনী সক সকলে যে নাচিব যায় ঢুলীয়া সকলোঁ যাই আৰু গধূলিকে মানে সেই কৰে ন, জেং বিহু মাৰিব মাৰিবলে যায় আমাৰ গাঁৱৰ তিৰো ৰোতা সকলে যায় এনেকে আৰু গছৰ তলত যে বিহু গায় এনেকে এইবোৰ ভাল লাগে আৰু ন' আচলতে। আৰু আজিকালি বাৰু বিহু- চিহু এইবোৰ মানে মানুহবিলাক নোযোৱাই হৈছে। পিছে আমাৰ পিনে কিন্তু যাই দে মানে অহ, সৰু ল'ৰা -ছোৱালী বিৰ বোৰৰ কাৰনে বোৰেও যায়। মানে ঘৰে -ঘৰে যাই এনেকে বিহু মাৰিবলে আৰু তিৰোতাসকলেও ৰাতি মানে জেং বিহু মাৰে। বলে যায় তোমালোকৰ পিনে যায় নে নাই পিছে?
তে আমাৰ পিনে যাই বাৰু আৰু তুমি বিহু নাচিব যোৱা নে নাই?
তেনেকে যাই পোৱা নাই সৰুতে বাৰু গৈছিলো। তুমি পিছে যাই পাইছা নে নাই?
মই তোমাৰ গৈছিলোঁ যেতিয়া মই গাঁৱত আছিলোঁ। তেতিয়া মই গৈছিলোঁ মানে বিহু নাচিব। আৰু আজিকালি বাৰু তেনেকে যোৱা নাযায় যিহেতু এতিয়া তোমাৰ চহৰ মুুখ মুখী হ'লো চহৰত সেইবোৰ নায়েই দিয়াচোন।
পাৰ হ।
আৰু কাতি বিহু -কাতি বিহুৰ ওপৰত তুমি কি ক'বা? কাতি বিহু যে তোমাৰ তেতিয়া আমি পথাৰত একো নাথাকে আমি চাকি বন্তি জ্বলাও আকাশৰ তলত। কলগছৰ দুনাৰ ওপৰত।
আৰ কাতি বিহুতো আমি কঙালী বিহু বুলিওঁ জানো ন, আৰু কাতি বিহুত মানুহবোৰে ধান খেতি বোৰ কৰে যে তাত মানে কেনেকুৱা হয় চাকি দিব যায় ন, খেতি পথাৰত মানে আমাৰ মাহঁতে হওক খেতি পথাৰত এনেকে চাকি দিব যায়। আৰু যে ঔ থাকে যে সেই ঔৰ খোলা সেইৰেও মানে চাকি দিয়ে অমিতা কাটি কিনে যে দিয়েত তাত তেল মানে দিয়ে যে তেল দি এনেকে চাকি দিয়ে যে তাত এনেকে দিয়ে আৰু আমাৰ পিনে আচলতে কি হয় মানে তুলসীৰ গছ পোতে গছ পুতি তাত মানে চাকি বন্তি দিয়ে দি কিনে মানে নৈবদ্য দিয়ে আৰু মানে গাজী বুট যে কয় এইবোৰ মানে দিয়ে। তাত সৰু- সৰু ল'ৰা- ছোৱালীবোৰ আহে। আহি কিনে মানে সেই মানে প্ৰসাদৰ নিচিনাকে এনেকে সকলোকে মানে ভগাই দিয়ে আৰু মানে ভাল লাগে আৰু আচলতে তোমালোকৰ পিনে যায় নে নাই পিছে এনেকে?
হয় আম- আমাৰ পিনে -আমাৰ পিনে তোমাৰ কি হয় জানা আমাৰ পিনে মানে অ, অ, আমাৰ পিনে মানে কি হয় তোমাৰ তুলসীৰ তলত অ, তুলসীৰ তলত সকলোৱে তোমাৰ নবদ্যয় আদি দিয়ে। অ, তাৰ পিছত তোমাৰ অ, গধূলি - গধূলি আমি যাও। কেইটামান আম আমি লগৰ কেইটামান যাও পালৈ তাৰপিছত পালৈ যাই তোমাৰ নবেদ্য আদিতোত তুলসীৰ তলত এইবোৰ কৈ আমি সেইবোৰ ভাঙিব যাওঁ মানে ঠগি ভাঙিব যাওঁ। তাৰফলত আমাক গাজি প্ৰসাদ আদি দিয়ে আৰু কোনোবাককৈ ধৰ মানে মোক পইচাও দিয়ে। সেই পইচাৰে আমি নবদ্য আদি লৈ আহো বা আমি খা খানা খাও ত'তেনেকুৱা এটা বেলেগ -বেলেগ পৰিৱেশ মানে। তাৰপিছত তুমাৰ সেইবোৰ অভিজ্ঞতা আছে নে কিবা কাতি বিহুৰ ওপৰত?
আচলতে বিহুৰ দিন কেইটা মানে ভাল লাগে ন সকলোৰে এইকেইটা দিন মানে কাৰো মানে সে বেয়া নালাগে আৰু কাটি উম, মানে ভাল লগা বুলি ক'ব গ'লে এটা বিহুৰ কথা ক'ব নোৱাৰি গোটেইকেইটা টাই ভাল লাগে আৰু কাতি বিহুতটোও ভাল লাগে আচলতে ন। মানে এ লখিমী আদৰা বুলি কয় আচলতে সেইটো বিহু আৰু ভাল লাগে।
হয়- হয় বাকী আজি তোমাৰ
আৰু তোমাৰ লগত কথা পাতি বাৰু ভালে লাগিলে আজি। মানে বহুত মানে নজনা কথাও মানে শিকিলো তোমাৰ পৰা বিহুৰ কিছুমান কথা মানে শিকিলো আৰু নজনা কথাবোৰ শিকিলো তোমালোক কথা পাতি ভাল লাগিল বাৰু এতিয়ালে এৰিছো।
দিয়া হয় - হয় দিয়া দিয়া এৰিছো আজিলে বিদায়। গছে
ঠিক আছে বাৰু আজিলে এৰিছো তোমাৰ লগত কথাপাতি ভালে লাগিল।